অ কি খবৰ ভালেনে। এ, আছো দিয়া বোলো মনত পৰিলে কি বা কৰি আছা ফোন এটাকে কৰি চাও
অ, আছো, আছো এ, আজৰি হবেলা বহি আছো
অ, কিবা চাহ পানী খোৱা হল?
অ'হল, হল।
অ, এয়া কি বাকী ঘৰৰ মানুহ বিলাকো ভালে আছে ন?
অ, সকলোৱে ভালে আছে দিয়া খালি মাৰ গাটো বেয়া অলপ চুগাৰ-প্ৰেছাৰ উঠি আহ বাঢ়ি আছে।
হয় দিয়া আজিকালি বেমাৰ বিলাক।
হৈয়ে থকা হৈছে আৰু এনেই মোৰ ভালেই বোলো বাকী একো অসুবিধা নাই বাকী
উম।
কি কৰি আছানো?
মই এনেহে তোমাৰ এতিয়া বাৰু এনেই আছোয়ে, আহি পাইছোহে। এফালে মানে ওলাই গৈছিলো। অ, এফালে ওলাই গৈছিলো তোমাৰ। এ, কি কয় এ কিমানো ঘৰতে বোলো সোমাই থাকিবা।
আহ।
ইফালে ওলাই কৰি গ'লে কি জানা? একেহে ঘৰত সোমাই থাকিলে তোমাৰ মনতটো ভাল নহললে নালাগে কেতিয়াবা এনে এপাক ওলাই যাব লাগে কিমানো ঘৰত একে খিনিক কামি হয়নে একে খিনিয়ে সদায় কৰি-কৰি মনতটোও ভাল নালাগে এলাহো লাগে কেতিয়াবা আকৌ মানে সলনি হলে তেতিয়া আকৌ ভাল লাগে। সেইকাৰণে এফাল কলো বুলি বলা আৰু এফাললে ওলাই যাওঁ। এ, এনেই গৈছো ধাবা এখনত গ'লো তোমাৰ তাতে গৈ পেলাই অলপ এ, এনেই আমাৰ ওচৰতে কপিলি বুলি কয়, তালৈকে গ'লো মানে গৈ পেলাই বোলো নাই কিবা তালৈকে বলা আজি দুপৰীয়া সজো তাতে খাওঁগে
তাতে খালা আৰু
তাৰপৰা বোলো সদায় সদায় কিমান নিজে বনাই খাবা? অ, এলাহো লাগে তাৰাপা সেই তাতে তালৈক গলো। অ, ভাল, ভাল দেই খোৱা বস্তু বিলাক ভাল খালে বাৰু তোমাৰ তাকে মানে হে খালো আৰু
কি কি খালানো?
কি খালো মানে তোমাৰ পৰ্ক দাইল ফ্ৰাই খাইছিলো পৰ্ক গ্ৰেভি এটা খালো তাৰ পিছত তোমাৰ এয়া পনীৰৰ এটা আইটেম খালো খালো তাৰ পৰা তোমাৰ ডাল ফ্ৰাই আৰু এনে স্নেকত তোমাৰ উম কফি আৰু পনীৰ টিকা খালো তাৰপিছত কলড্রিংকছ তেনেকে খালো আৰু কিবা-কিবি আৰু তোমাৰ ই আছিলে, মিছা মাছ সৰু মিছা মাছৰ ড্ৰাইফাৰাই ফাৰাইটো সেইটো কিন্তু বহুত টেষ্টি আছিলে দেই তোমাৰ অ অ', সেই সেইটো ভাল সেইটো ভাল আছিলে তাৰ পিছত তোমাৰ যিটো পনিৰৰ গ্ৰেভি আছিলে, পনীৰ বাটাৰ মচালা, সেইটো বহুত টেষ্টি আছিলে। তেনেকে খালো ভাল লাগে। অ' ভাল লাগে তাতে তাতে তোমাৰ এইখনৰ পৰিৱেশটো বৰ ধুনীয়া দেই পাহাৰৰ ওচৰত। তোমাৰ পাহাৰ আছে, তোমাৰ ইমান ধুনীয়া লাগিছে মানে থাকি গৰম দিন ন? গ অ গৰম দিন যেতিয়া তুমি মানে থাকি ফাগনত ভাল লাগিছে। দুপৰীয়া যদিও মানে ঠাইখনন বৰ ধুনীয়া লাগিছে থাকি।
উম, উম যাব লাগিব ৰবাকী?
অ, যাবাচোন যাবা কেতিয়াবা এনে ওলাই গৈ গলেও মন বিলাক ভাল লাগে গম পাইছা। মানুহৰ সদায় মনতো একেটা বস্তুতে থাকিলে তোমাৰ মন
আমনি লাগে। অ, আমনি লাগে কেতিয়াবা এ খোৱা-বোৱা ঘৰতে কৰিয়ে থকা হয় তাৰ বাহিৰে আৰু কৰিছা, খাইছা তেনেকুৱাই মানে। কিন্তু কেতিয়াবা গ'লে মানে ওলাই গলে মনটো ভাল লাগে কিবা নিজকে কিবা ভাল অনুভৱ
অহ অহ।
সেইটোৱে।
সেইটোয়ে তাৰ তাকে যাব লাগে কেতিয়াবা যাবাচোন ল'ৰা- ছোৱালী লৈ এনেকে গলে। ল'ৰা- ছোৱালীও ভাল পায়।
নেযায়, যাব লাগিব দিয়া এইটো জুলাই পৰীক্ষা হৈ আছে নহয় ল'ৰা শেষ হলে মানে জুলাইত গৰম বন্ধ থাকিব নহয়, তেতিয়া মানে তেনেকে লৈ যাব লাগিব সিহঁতকো গ'লে সিহঁতৰ মন গা বিলাক
অ ভাল লাগে ভাল লাগে তেতিয়া কি জানা এনেকে তুমি যদি কেতিয়াবা ল'ৰা- ছোৱালীক এনেকে পাৰত উলিয়াই লৈ যোৱা বা বাহিৰত কেতিয়াবা খেলা ধূলা কৰিবলৈ নিদিলা এই কি জানা ল'ৰা ছোৱালী তেতিয়া অনুভৱটো পঢ়ি কৰি বা স্কুল টিউচনতেতো ব্যস্ত থাকিব ভাল নালাগে ন। সেইবাবে বোলে লৈ গ'লা পাৰ্কলে আবেলি সময়ত গৈ দে খেলা ধূলা কৰালা আকৌ সিহঁতত এতিয়া পঢ়িবলৈ মন যায়, কিন্তু আহ মনোযোগটো বাঢ়িয়ে যাব তেতিয়া কাৰণ তুমি একেৰাহে যদি পঢ়াটাতে তুমি তুমি থৈ থাকা তেতিয়াহলে সিহতৰ মনোযোগটো কমি যায় ন। অ, সেইকাৰণে মা সলনি কৰি থাকিব লাগে আজি বোলে পাৰ্কতে নিলা কালি বেলেগ এঠাইলৈ নিলা, কাইলে বোলে আকৌ বেলেগ এঠাই মানে সপ্তাহত নেলাগে লগিলে দূ সপ্তাহৰ মূৰত এদিন কৰ'বাত নিব লাগে বা কেতিয়াবা বোলে
তেনেকৈ কৰিব লাগিব।
অ আৰু মানে কি না কেতিয়াবা এনেকুৱা এ ৰেষ্টুৰেন্ট ধাবা এনেকুৱা এসাজ বেলেগ বস্তু খুৱাব লাগে ন। সদায়নো কিমান ঘৰতে ভাত পানী কেইটাকে খাই থাকিব। উম সেইবিলাক।
খালে কৰিলে মনটো ভাল লাগেগৈ তালৈ গলে।
মানে কি জানা সদায় সদায় মানে কেতিয়াবা কি জানা নিজৰ মনটো মানে নিজৰ কাৰণেও কিবা এটা কৰিব লাগে মানুহে গম পাইছানে তোমাক যদি মনটোয়ে ভাল লাগি নাথাকে তেতিয়াহ'লে তুমি ঘৰ খনকতো চকু দিব নোৱাৰা ন। মনটো ভাল হলে ঘৰ খনক তুমি ভালকে চ কু দিব পৰা যায় বা ল'ৰা -ছোৱালী হওঁক ক্ষেত্ৰতে চকু দিয়াতো মানে মনটোয়ে যদি বেয়া লাগি থাক তে থোৱা আজি ল'ৰাটো কিনো পঢ়াবা মোৰ নিজৰে মনটো ভাল নহয় কিন্তু তুমি এনেকে ঘূৰি পকি অহাৰ পিছত মনটো ফ্ৰেছ লাগে।
অ আকৌ মানে সিহঁতক মানে উশাহ দিবলে ভাল বুজাবিলাক
পাম বা মোৰ নিজৰ মনটো উৎসাহ হৈ যায় সিহতক অ তেতিয়া পঢ়া শুনা ত পঢ়াবলৈ বা যিকোনো এটা কাম কৰিবলৈ মোৰ ভাল লাগে দিয়াচোন।
ভাল লাগে সেইটোৱে সেইটোৱে তাকে মোৰ যোৱা হোৱা নাই যাম যাব লাগিব বোলো তাকে ভাবিছো দিয়া।
যাব লাগে যাব লাগে কাৰণ আজিকালি ল'ৰা ছোৱালী বিলাকে এনেও চাবাচোন। পঢ়াটো কিমান ডাঙৰ মানে বুজা হৈ গৈছে ন ইমান সদায় মানে বৰ নিচনা আমাৰ দিনৰ নিচিনা
আগত কমো নাছিলে পঢ়া ল'ৰা ছোৱালী বিলাক বা হেৰি বিলাক ইমান ইমান মানে প্ৰেক্টিকেলৰ হিচাপে নাথা নাছিলে।
নাই আমাৰ দিনত এতিয়া বহুত কাৰণ আছে, আৰু আজিকালি পঢ়া বুজাতো বহুত বেছি, তুমি এতিয়া আমাৰ দিনত আমি ক্লাছ ফাইভ মানৰ পৰাহে এ বি চি ডি পঢ়িছিলো হয় নে নহয়? আজিকালি তুমি চাব গলে আজিকালি গলে যোৱাৰ পৰা এ বি চি ডি পঢ়িবই লাগিব।
খিনি শিকায় ইংৰাজী সম্পূৰ্ণ পায় এতিয়া।
অ আমি এতিয়া যেতিয়া অ সেইটোৱে কৈছো আৰু তোমাৰ এতিয়া আমি ফাইভত যেতিয়া এ বি চি ডি শিকিছিলো। এতিয়া ফাইবলৈ তুমি এটা এটা বাক্য লিখিব লাগিব। ইংৰাজীত বাক্য কি এটা এটাে পেৰেগ্ৰাফ লিখিব লাগিব।
কি বোলে আগত কি আছিলে তোমাৰ ফাইভ ছিক্স হলে তোমাৰ হিন্দী নাছিলে হয়নে নাছিলে কিন্তু ইহঁতৰ যে অংকু মুকুলৰ মানে এ প্ৰথম মানৰ পৰা এ হিন্দী চিন্দি চব সকলোবোৰ দিয়ে ল'ৰা- ছোৱালীক।
সকলো বু দিব আৰু কি আমাৰ দিনত কেইখন কিতাপ আছিলে ভাবাচোন? আজিকালি তুমি ফাইভ ছিক্স মানে পাঁচ ছয়ছৰ ল'ৰা ছোৱালীৰ কথা কৈছো তোমাৰ পাঁ ছয় বছৰ ল'ৰা ছোৱালী বা এঘাৰখন বাৰ কিতাপ হয়নে কিমান পঢ়া বুজাতটো বেছি তুমি যদি তাত সিহঁক উলিয়াই কৰি নিয়া তেতিয়াহ'লে সিহঁতেও মানে অলপ ভাল লাগি পঢ়াটো উচ্ছাস
নাই হয় দিয়া কৈ ঠিকে কৈছা তুমি।
উম আম ল'ৰা ছোৱালী কি'জানা পঢ়াটোত অকল অকল পঢ়া বুলিয়ে নহয় পঢ়াতে ব্যস্ত ৰাখিলেও নহয় কেতিয়াবা গানতে হওক অলপ নাচ নাচিব দিব লাগে ল'ৰা ছোৱালী গম পাইছা নে নাচাটো এটা ভাল মানে মনতটো একে বহুত মানে তোমাৰ উৎসাহ জন্মাই মনটোত।
সেইটোয়ে মন মানে নাচ গান কৰি থাকিলে তেতিয়া ল'ৰা ছোৱালী মানে পুৰা এক্টিভ হয় প্ৰথম হা আৰু মন বিলাক মানে প্ৰফুল্ল হৈ থাক ন তে এতিয়া চাবাচোন মই মাত বল নিদিয়ে অ চ চবতে মনোযোগ বাঢ়িব তেতিয়া সিহঁতৰ। হয়ও ওলাই কৰি নিলেও সেইটো এটা মনত ধৰি লও ভাল এটা প্ৰভাৱ
উম সেইটোতো প্ৰভাৱ পৰিব আৰু তোমাৰ এতিয়া য তুমি যদি নাচা নিবা দিয়া নিজে চাবাচোন অকণ সময় নাচিদিয়া পিছত গাটোও ভাল লাগে মনতটোও ফূৰ্তি লাগে হয় না? মনতটো বহুত ফূৰ্তি লাগে কিবা এটা নাচি কৰিলে চাবাচোন ফুৰৰ্তি লাগে সেইটোৱে কৈছো সিহঁতেও তেনেকে অলপ মাজতে কেতিয়াবা আবেলি সময়ত তুমি গান লগাইলৈ নাচা তোমালোকেও নাচা তোমালোকৰ লগত আমিও নাছিম। চাবাচোন মাক বাপেকেও যদি লগতে নাছে সিহঁতে আৰু ফূৰ্তি পায় সিহঁতৰ মানে তেতিয়া মানে মানে দৃঢতা'তো বাঢ়ে যে অ মইচোন মাহঁতো নাছিল ময়ো নাচো দিয়া আৰু অলপ নাচো সেই ল'ৰা ছোৱালী চাবাচোন মাক বাপেকে যিটো কাম কৰে সিহঁতেও কৰি ভাল
কৰি ভাল পায় এইটো মাহঁতে বা পাপাহঁতে কৰিছে ন? তেনেকে মানে আগ্ৰহ সিহঁতে বেছি বাঢ়ে তেতিয়া কাম কৰিবলৈ সিহঁতে আৰু মানে সেইটো বস্তুৰ প্ৰতি বেছি আগ
বেছি আগ্ৰহ হয় আমাৰ মই মোৰ ক্ষেত্ৰত গ'ম পাম বা মই যদি কিবা এটা কৰো মানে মোৰ ছোৱালীজনী মানে সেইটো কাম কৰি খুব ভাল পায়। মই যদি কিবা এটা খাও খাই ভাল পাই সেইকাৰণে মই মানে কেতিয়াবা তাইৰ লগত নাচিবও চেষ্টা চেচতাও কৰো গাবও চেষ্টা কৰো তেতিয়া মানে তাইও মানে উচসাহতটো বাঢ়ি যায়।
সেইটোয়ে ল'ৰা ছোৱালীৰ লগত তুমি এনেও একেবাৰে মানে ফ্ৰেণ্ডলি হিচাপে যে ফেণ্ডৰ দৰে কথা বতা পাতি কি জানো সমনীয়া যেন
উম তেনেকেৰে এ কি কিছুমান মানুহ আছে অন'বত ল'ৰা -ছোৱালী খালী পঢ়াটোতে পঢ় পঢ় পঢ় কৰি থাকে যে সেইটো বেয়া ব মানে মই বেয়া বুলি বুলি নকওঁ চবৰে এটা বেলেগ বেলেগ কথা কিন্তু ম মই ভাবো যে অনবত প ঢ়া বোজাটোকে দি থাকিব দৰকাৰ নাই।
হয় নহয় সেইটো নহয় উম আছে কিছুমান মানুহ তোমাৰ এনি টাইম কিতাপতে পঢ়া এনি টাইম পঢ়া মানে সিহত বেইনটো কিতাপৰ বাহিৰে অ অ কিতাপৰ বাহিৰে সিহঁতৰ মানে বেলেগ বস্তু চিন্তাই নকৰে মানে মাক হতেও এনি টাইম হেদেক দিয়ে থাকে ন?
মই ভাবো তেনেকোৱা ল'ৰা- ছোৱালী কি জানা তেনেকোৱা ল'ৰা- ছোৱালী চোকা হ'ব পাৰেগে কিন্তু সিহঁত মেণ্টেল যিটো এইটো মানে গ্ৰ মানে আগবাঢ়িব সেইটো মানে পঢ়াটোতহে আগবাঢ়ি যাব গম পাইছানে সিহঁতে মানে সামাজিক যিটো সামাজিকত মানুহৰ সমাজৰ যিটো সেই
উমহো নাথাকে-নাথাকে সেইটোৱে এতিয়া আমাৰ ল'ৰা-ছোৱালীয়ে তোমাৰ ধৰি লওক পঢ়া ইমান হেডেক নাপায় প্ৰথম কথা আৰু দুই নম্বৰতে তোমাৰ ইপিনে-সিপিনে ধৰি লও তুমি ওলাই উলিয়াই কৈ নিলা সেইটো এটা মনৰ ভাল লাগে গিলে আৰু দুই নম্বৰ কথা তোমাৰ লগৰ ল'ৰা ছোৱালী যেনেকে থাকে তুমি তেনেকে কথা পতা পা যায় যে সেইটো এটা ডাঙৰ মানে মানৱতা গুণ
অ-অ আৰু এতিয়া কি জানা তুমি যেতিয়া ল'ৰা ছোৱালী উলিয়াই নিবা কি হয় তেতিয়া সমাজখনৰ বিষয়ে জ না হয় ন এই যে এইটো কৰিলে সেইটো হয় সেইটো কৰিলে কিন্তু লৰা ছোৱালীক অনবত মানে মই ভাবো দেই এতিয়া মানুহে ল'ৰা-ছোৱালী এতিয়া মানে যেতিয়া তুমি সৰু থাকে ন ন সেই মানুহে যে পাৰ্চেণ্টেজ ইমান পাৰ্চেন্টেজ পাইছে সিমান পাৰ্চেন্টেজ সেইবিলাক মোৰ মতে নাই সিহঁতে মই ভাবো সিহঁতৰ বয়স টো হিচাপত সিহঁতে যিখিনি আয়ত্ব কৰিব লাগে যিখিনি কৰিব লাগে এতিয়া মই জানো মোৰ ছোৱালীজনী এইটো বয়সত ইমানখিনি আয়ত্ব কৰিব লাগে মই তেতিয়াহ'লে সেইখিনিয়ে মোৰ ভাল অ মই তেতিয়া জানো যে মোক এইখিনি পঢ়িলেও হ'ব এইখিনি যদি তাই পাৰিছে মই তেতিয়াহ'লে তাক সেইটো বয়স মানে মই তাক প্ৰেচাৰ দিবলে মন নাযায় হয়নে নহয় কাৰণ তুমি যিমান প্ৰেচাৰ দিবা মই জানো যে এইখিনিহে প্ৰয়োজন ইমান আজিকালি পাৰ্চেণ্টেজৰ কথা নাই কিন্তু মোৰ ছোৱালীজনী অকল বেলেগ ফালেও আগবাঢ়িব লাগিব তাই সমাজৰ বিষয়ে জানিব লাগিব হয় নে নহয় মানে কোন ক'ত কেনেকোৱা কি পৰিবেশ সেইকাৰণে ভাবো যে যিমান পাও টাইমটো পঢ়াত নিদিওঁ বাকী কিছুমানতো খেল, নাচ, গান এইবিলাক মানুহৰ কাৰণে বহুত
ঠিকে কৈছা ঠিকে কৈছা হয় দিয়া আৰু বিশেষকে যে উলিয়াই গৈ নিছা সিহঁতৰ মনবিলাক আজি বহুত ভাল লাগিব
আগতে কি জানা আগতে আমাৰ বয়সত আমি এনেকোৱা সময়ত আমি কি কৰো তোমাৰ
সেইটোৱেই সেই
খেলি থাকো ন আমি-আমি তুমি হ‌ওক তোমালোক আমি আমি খেলিছিলো এটা সময়ত আবেলি আজিকালি এতিয়া কোনো ল'ৰা ছোৱালী কাৰো ঘৰত খেলিবলৈ নাহে সেই কাৰণে পাৰ্কত নিব লগা হৈছে
নিচা যে ভাল কৰিছা বোলো আজি লৈ গৈছা ন সেইটো আজি ভাল পাম সিহঁতৰ মনটো নাই-নাই মই এনে পৰীক্ষা শেষ হ'লে লৈ যাব লাগিব গম পাইছা পৰীক্ষা তিনি চাৰি দিন আছে নহয় তাকে সিহঁতকে পৰীক্ষা শেষ হলে তেনেকে লৈ গৈ যাম অলপ ঘূৰাই কৰি আনি মগে মনটোও ভাল লাগিব।
অ দিয়া হ'ব দিয়া নহলে তুমি নিবা দেই
অহ ঠিক আছে দিয়া।